বহগিবটা
হেল্ল',
অ'।
আহ, এ, আছো ঘৰতে। কি কৰি আছ?
এয়া আছো।
অ', ঘৰতেনে?
ঘৰতে এ, অ', মই গাখীৰ পাতি থৈছিলো দেখিছা গোটেই পোৱা গলো অ',।
অ'।
গাখীৰ বস্তুতটো এই বহুত মানুহৰ হয় গাখীৰ সদায় কিয় জানো গাখীৰ বস্তুটো পাহৰা যায় জুইটো চিমত দি থলে হ'ল
চিমতে দি থৈছিলো, মানে ইমান চিম নহল আমাৰ এইটো অকন বেছি। সেই যে হয় চাললা চাইচোন নাই গোটেই পোৰা গ'ল, পোৰা গ'ল।
খা এতিয়া সেইটোহে হ'ল গৈ লোকৰ পৰা কিনি আনা গাখীৰ সেইখিনি ঘৰও নহয় ইফালে অ, '। উম, খাবলৈ আনি পেলাই এতিয়া জুইত এতিয়া গোটেইখিনি পুৰি পেলাই শেষ কৰাহে হ'ল। উম, ভাল লাভেই হ'ল আৰু। লাভে হ'ল বোলো উম, হ ছোৱালীজনীয়েও খাবলৈ নাপালে অকনো হয়, দেই। অ, গাখীৰ বস্তুতটো নহয় গাখীৰ আৰু
এতিয়া গম কৰিছিলো এ পুৱাই গ'ল আৰু মবোলো
গাখীৰ গৰম কৰিলে পাহৰা যায় আৰু ওচৰত ৰৈ থাকিলে গাখীৰটো নুতলে।
গৰু চেনি সেইয়া গলোগৈ যে হয় সেইয়া কিনিলোগে তাৰপিছত তোমাৰ লগত সেয়া কথা পাতিলো মানে অকমান চাগে হেৰি, অ',, চিমৰ পৰা অকমান বেছি হৈ থাকিলে গম পালা
অ', সেইটো কাৰণে আমাৰ আকৌ তেনেকুৱা নহয় আমাৰ চিমত দি দিলে ধুনীয়াকে মানে এ লাহে লাহে উতলি থাকে মানে একদম পুৰা লাইট কে জ্বলে যে সেইটো কাৰণে ভাল ইমান হাইটত নজ্বলে তাৰমানে আমাৰ গেছটো উম। সেই এতিয়া এনেই এনেই গ'ল আৰু
অ', গাখীৰৰ পৰা পেৰা বনাই পোৱা নাই। জানানে চাহ অকন বনাওক ময়ো খাম।
জানো গাখীৰ খিনি এ পেৰা বনাবলৈ আও ইমান ধুনীয়া লাগে নহয় ঘৰত বনোৱা
কেনেকে বনাম মই আজিলৈকে বনাই পোৱা নাই
ঘৰত গাখীৰ থাকোতে মই নিজে ঘৰতে বনাও পেৰা খাবলৈ বিৰাট ধুনীয়া হয় এই কিনাবিলাক অলপ চেনী চেনী লাগে হা
অ এইয়া যে হেৰি অকন পুৰা গল বাও মানে হেৰি ওপৰত অকমান আমাৰ
অ' যিটো চামনিটো। অ'! অ', অ', সেইটো কি?
অকমান মই খাব পাৰিম নে বাও, অকমান ব্ৰাউন টাইপ সেইটো মই খাব
অ', অ', অ', পাৰি মানে হেৰি বেছি দাঠ হৈ গ'ল যে গাখীৰটো পানী অলপ মিলাই পেলাই গৰমাই ল' নেকি। বেছি ডাঠ হৈ গ'লে পেট ত'ত ধৰিব, হা? মাততো কিবা ফাটি ফাটি আহিছে গাখীৰ নাই।
গাখীৰ নাই বোলো।
জানো কি কৈ আছে, ইমান ভালকে মানে নেটৱৰ্কটো। উম! এই পানী দি থৈ দে আৰু। অ'! নহ'লে ভালকে একো শুনাই পোৱা নাছিলো।
অ'।
এই গাখীৰ কেতিয়াবা সৰহকে আনিলে এনেকে ঘৰতে পেৰা বনাই পেলাই থৈ দিবিচোন। তেতিয়া মানে এনেকে চাহ হ লগত খাবলৈও ভাল লাগে, আলহী আহিলে দিবও ভাল লাগে। বা ছোৱালীজনীকো দিব পাৰিবি। উম, অ' মানে চেনিটো মিক্স ক্সিত মাৰ, এ কৈ দিছো শুন! চেনি চেনি খিনি মিক্সিত পুৰা মাৰি ল'ব লাগিব। তাৰ পৰা গাখীৰটো পুৰা পগাই পগাই পগাই পগাই একদম গাখীৰটো পুৰা ডাঠ হৈ আহিব নহয়, কিন্তু লৰাই থাকিব লাগি গিব, যাতে তলত ধৰি নাযায়। পুৰা পগাব লাগিব মানে, কিন্তু জুইটো অলপ মিডিয়ামত দি পেলাই পগাই থাকিব লাগিব, বেছি জুই দিব নালাগে। প্ৰথমতে উতলোতে অলপ জুই দিব লাগিব। যেতিয়া মানে বস্তু স্তুটো ডাঠ হৈ আহিব নহয় তেতিয়া জুইতো অলপ কমাই দিব লাগিব। কমাই পেলাই দি পুৰা পগাই থাকি কিব লাগিব পগাই থাকিব লাগিব পগাই পগাই পগাই পগাই যেতিয়া বস্তুতটো একদম মানে ডাঠ হৈ আহিছে আৰু। অ'। তেনেকুৱাতে তাত অকন ঘিউ থাকিলে ঘিউ অলপো দি দিলে আকৌ এনেও গাখীৰতো ঘিউ থাকেই। ধৰ কিন্তু ঘিউ চেন্ট টো আৰু ধুনীয়া আহে তাৰ পিছত অকনমান ময়দা দি দিব লাগে চতি পেলাই ময়দা দি দিলে তেতিয়া মানে পটককে বস্তুটো মানে চাপ খাই আহা নিচিনা আহে, আৰু পানীটো শোহাই লৈ আহে। তেতিয়া অকণ ডাঠ হৈ যায়, তাৰ পিছত এই পিচি থোৱা চেনি খিনি যে। যিখিনি মিক্সিত মাৰি পেলাই পাউদ দাৰ বনাই থব লাগে চেনীখিনি হে চেনীখিনি তাত ধুনীয়াকৈ দি পেলাই অলপ লৰাব লাগে তাপা হাতে এনেকে এনেকে চাব লাগে ধুনীয়া লাডু জোখত হৈছে আও তাৰ পিছত নমাই ধুনীয়াকে থৈ লৈ পেলাই ঘিউ অকন সানি খিনি ধুনীয়াকে লাডুকেইটা একদম পেড়া চেপত বনাই বনাই একদম থৈ দে আও যেতিয়া অকনমান ঠাণ্ডা হৈ হৈ একে কিনা পেৰা নিচিনা হয় খাবলৈ কি ধুনীয়া লাগে এ এতিয়া বজাৰ হেৰিয়াৰ পেৰা বিলাক কিবা আটা আটা লাগে আৰু নহয় নহলে চেনি চেনি নালাগে জানো কিছুমান খাবলৈ কিন্তু ঘৰত বনোৱা পেৰা কেইটা তেনেকা নালাগে খাবলৈ বিৰাট ধুনীয়া লাগে মই আগতে তেনেকে বনাও অ পাউদাৰ গাখীৰো পাৰে পাউদাৰ গাখীৰ পাৰে উম বা আকৌ হে আমুল তাজাটো যে যিটো লিকুইড টো, সেইটোও পাৰে অ সেইটোও পাৰে কিন্তু মানে এইটো গাখীৰে ধৰ মানে এইটো কৈছো যে খালে মানুহৰ অপকাৰ নকৰে সেইটো ধৰ তেতিয়া মানুহে খালে অপকাৰ কৰে বা গেছ হয় এই কিবা প্ৰব্লেম হয় তেনেকুৱা হয়, কিন্তু এইটোটো একো অপকাৰ নহয় আৰু এইটো গাখীৰ আকৌ চেণ্টতটো ধুনীয়া আহে ন'। গৰু গাখীৰ চেণ্টটো ধুনীয়া আহে অ সেইটো কাৰণে সেটো গাখীৰ পেকেটো দি দিব পাৰি অ', সোৱাদটো বেছি আহে মানে তেতিয়া চেনিতটো অকণ কমাই দিলেও হয়। কিন্তু হ'লেও মই এয়া পাউদাৰ টো ইউজ নকৰোৱে মানে যি কৰো মানে উম ঘৰক গৰু গাখীৰ দি কৰো মানে খাবলৈও ভাল লাগে আৰু যিটো এতিয়া ঘৰতে নিজে বনাই খাওঁ যিহেতু আকৌনো কিহৰ আকৌ ভেজালডাল দিওঁগে। সেইকাৰণে ফ্ৰেচ কে খাওঁ তাত ইলাচি এটাও যদি বা দুটামান খুন্দা মাৰি পেলাই যদি দি দিয়ে তেতিয়া ইলাচি গোন্ধ এটা আহে এই বহুত ধুনীয়া লাগে খাবলৈ আৰু। আমাৰ সেইয়া ভাগিনটোৱে খুব ভাল পায়।
অ'।
অ'। মই আগতে বনাওৱে এতিয়া গাখীৰ নাইকিয়া হোৱাৰ কাৰণেহে নবনোৱা হ'লো আৰু।
কথা পাতকচোন কথা পাতি থাককচোন মই এয়া ৰঞ্জনাই এতিয়া দহ মিনিট ফোনটো কৰিলে
তাৰপিছতে, অ'। হেল্ল' উম উম উম উম কোৱা থাকা। তাৰপিছত আকৌ হেৰি আৰু পিঠাগুড়ি অ', পিঠাগুৰি যে
অ'।
পিঠা গুৰি দি পেলাই পাপৰ এটা বনাই আগতে আমি তুহতৰ বা আৰু মই সেই পাপৰটো বনাই ব বানে এনেকুৱা দিনত যে খুব ৰ'দ দিয়ে নহয় ৰ'দত শুকুৱাই থওঁ থৈ ল পেলা তাৰ পিছত আৰু একে ভাজি ভাজি আৰু চাহৰ লগত খাও ইমান ধুনীয়া লাগে পিঠাগুড়ি। ইয়াৰ পাপৰটো আকৌ কোন চাউলৰ এটা পাপৰ বনাওঁ। এনেকুৱা গৰম দিনত আগতে আমি প্ৰায় বনাওঁ মানে ৰ'দতটো টান হ হয় শুকুৱালৈ ভাল হয়।
শিকাই দিবা আকৌ অটদিনে তাকে শিকাই দিয়া নাই।
এ অলপ মেহনত আছে যে সেইটো কাৰণে কৰিবলৈ মন নাযায় পিঠাগুড়িটো প্ৰথম খুন্দি পেলাই অ', মিহি। মিহি চালনী এখনে চালিব লাগিব চালিও আকৌ কি কৰিব লাগিব পাক একদম ধুনীয়া পাতলা যে চুুৰিয়া যে অ' চুুৰিয়া কাপোৰ যে মিহিটো। সেইখনে আকৌ কাপোৰ দি আকৌ চালিব লাগিব। অ চালি পেলাই লৈ একদম ইমান ধুনীয়া মানে একদম মিহি হ'ব লাগিব নহয় মানে কি বুলি ক'ম এই মুখত হানা আমা পাউদাৰো যেনেকুৱা মিহি এনেক হাতত দিলে যে একে ধুনীয়া হৈ যায় তেনেকুৱা হ'ব লাগিব অ', ধুনীয়া হ'ব লাগিব তাৰ তাত অকণমান অ', এটা জোখ জোখ আছে সেই জোখমতে গুলিব লাগিব তাৰ পৰা নিমখ দিব লাগিব, দি ধুনীয়াকে আৰু তলত কে পানী অলপ উতলাই থাকিম ডাঙৰ বহল এনেকুৱা মুখৰ চচ এটা হ'ব লাগে চচটো মুখত কাপোৰখন বান্ধি ওপৰলৈ ভাৱটো আহি আছে ঢাকি দিব নালাগে আৰু। তাত হেৰিয়া প্লাষ্টিকৰ যে টেমা সাফৰ বিলাক যে সেই সাফৰত অকনমান পাতলাকে বাকি দিও, দি লৈ পেলাই একে সাফ সাফৰটো বহলাই দিওঁ। দি পেলাই তেনেকে দুটামান সাফৰ সেই চচটো মুখত কাপোৰখন যে বান্ধি থওঁ তাত দি দিওঁ, দি পেলাই কাঁহী এখন দি পেলাই ঢাকনা মাৰি দিওঁ মানে ঢাকনা মাৰি দিলে বেছি সময় নালাগে আ বা তিনি মিনিট চাৰি মিনিটতে ধুনীয়াকে মানে পিঠাটো সিজি যায়। সিজি যোৱাৰ পিছত পিছত ধুনীয়াকে আও, অ', নহয় হেৰি এনেকে খৰিকা এডাল লৈ পেলাই সাঁফৰটো তেনেকে হেই কই দিওঁ আও এনে পটকে পিঠাখন ওলাই-ওলাই ধুনীয়াকে পৰে আৰু তাপিছত ৰ'দত শুকুৱাই পেলাই তাছত খাফ ইমান ধুনীয়া লাগে নহয় পিঠাটো খাব, মানে পাপৰৰ টাইপ একে ফুলি আহে। সেইটো পাপৰ আৰু তেতিয়া ৰ'দত শুকুৱাওঁ। আকৌ আগতে খুন চাউল একদম পুৰাহ কি কও, বইল কৰো, তাত নে কলাজিৰা দিও, নিমখ দিওঁ তাৰ পিছত দিলে আকৌ এই মিঠাতেলৰ পোলিত ঠিনবিলাক যে চুকটো কাটি লওঁ। চুক টো কাটি লৈ পেলাই অ', তাৰপিছত ধুনীয়াকে একদম পুৰা মানে এনেকুৱা পেলপেলিয়া কে সিজাও নহ লুঠৈ টাইপত খিজাই দিওঁ মানে বস্তুটো। যাতে গুলগুলিয়া হৈ যায় আও, আৰু বেছি পনি নিয়া নহয়, একে দাঠো নহয়, এটা লিমিটত ৰাখিব লাগিব। বেছি পেলপেলিয়া হ'লে মানে কি হয় পিছত শুক খোৱালৈ দিগদাৰ হয় গম পালি নে? সেইটো কাৰণে এটা জোখত ৰাখিব লাগে। তাত বেকিং-চেকিং দি দিব লাগে, তেতিয়াহে বস্তুটো আকৌ পিছত হেৰি কও ফুলে তাৰ মিঠাতেলৰ ঠুঙাত সোমোৱাই লওঁ কলপাত একদম এনেকে পাৰি লওঁ আৰু ডলাত আৰু। তাছত নিজৰ ইচ্ছামতে আৰু যেনেক কে ন'হক, যেনেকে এই আজিকালি এতিয়া ধৰক আ, হেই, বাৰ্থডে কেক বিলাক যে বনাই কেকক, যেনে কেক বিলাকত যেনেকে ফুল আঁকে তেনেকুৱা নে হেৰি দি যিয়ে, অ', তেনেকুৱা সেনেকে এতিয়া বনাই বনাই নিজৰ ইচ্ছামতে যি আঁকো আৰু, এতিয়া যেনিবা ফুডচ কালাৰ ওলাইছে। যে তেতিয়া আগৰ দিনত ফুডচ কালাৰ নাই। আমি হালধি অকণমান দিওঁ। সেই তেনেকে কিবা এটা দি লৈ পেলাই সেয়া কালাৰ বনাই থওঁ, এটা যদি হালধীয়া হয় এটা বগা হয়।
আ-আগৰ দিনৰ আকৌ বি-বিতটো যে দিব লাগে বিতটো ইমান নাছিলে নহয়। হয় নে নহয়? অ', তেতিয়া মানে ভাবিব না-ভাবিবলৈ মনলৈ নাহেই এবিধ
নাহে। অ', নহয়, তেতিয়া আমি অ' অ', বিত হওঁক গাজ-গাজৰটো কম বিতটো তেনেকে ইমান প্ৰচলন নায়েই। তিয়ালৈহে বিতটো যে ভাল বস্তু বা খাব লাগে চালাদ কৰি আমি জানিছো। আগতে দেখাই নাপাওঁ, সেই তেনেকুৱা নিচিনা কথা। সেইকাৰণে আমি ইমান শিক্ষ খিনি বুজি নাপালো তাৰমানে। অ' তেতিয়া সেই হালধিটোৱে আমাৰ একেবাৰে কালাৰ হৈ যায় আও এটা হালধীয়া অলপ ইখিনি হালধীয়া কৰি লম, অলপ খিনি বগা কৰি ল'ম। ৰ'দৰ শুকোৱাম, তাৰ পিছত আলহী আহিলে আও ভাজি দিওঁ আৰু ফুলি যায় আৰু খাবলৈ কিন্তু বিৰাট ধুনীয়া টেষ্টি হয়। আগতে আমি এইবিলাক কৈ কৈয়ে টাইমটো কটাই দিওঁ। এতিয়াহে মানুহৰ সময় নাইকিয়া নিচিনা হৈ গ'ল গে। বাৰু কোনোবা আলহীও আহিছ আছিলে হ'বলা নেকি ন? ঠিকেই আছে দে। ন, হ'ব। উম, উম, উম, অ'।
মেম এগৰাকীয়ে ফোন কৰি আছে
অ', অ', ঠিক আছে। অ', উম, অ'।
অ'।
উম, লৈ গৈছে হা, গাত